হেল্ল'
হেল্ল'
অঁ হাই লক্ষ্য
হাই হেল্ল'
অঁ তেতিয়াহ'লে আমাৰ আমাৰ প্ৰথম টপিকটো হ'ল খাদ্য বস্তুৰ ওপৰত
অঁ কোৱাচোন
খোৱা খোৱা বস্তু ফাষ্টত এইটো কোৱা যে তোমাৰ মানে ভেজ খাই ভাল লাগে নে নন ভেজ
মই বাৰু ননভেজ ভাল লাগে
ন ননভেজ বেছি ভাল লাগে
হয়
নন মানে ভেজ কে ভাল নালা ভেজ কিয় ভাল নালাগে তোমাৰ
অ' ভেজ ভালে লাগে বাৰু নন ভেজ ভালে লাগে দুইটা ইকুৱেল
দুটা ইকুুৱেল
উম
এই নন ভেজত কি খাই বেছি ভালপোৱা কোৱাচোন
চাও তোমাৰ চিকেন থাকে
চিকেন আৰু চিকেনটো চবৰে আৰু বেলেগ
বেলেগ মাৰ্টন ভালে লাগে
মৰ্টন
আৰু বেলেগ ইমান নাই বাকী বাৰু ইমান নাই তেনেকুৱা এই দুটাই
পৰ্ক পৰ্ক
ভাল লাগে বাৰু ইমান নহয়
ইমান ভাল নালাগে মাজে মাজে মানে নন ভেচত কি অকল চিকেন আৰু মৰ্টনটো ভাল লাগে তোমাৰ বেলেগ নালাগে
নাই নাই ইমান এটা নাই বাৰু
একো নাই বাৰ মোৰ নন ভেজত মোৰ ভাল লাগে ফ লেল চ বিলাকে তাৰপিছত মানে এইবিলাক আহে মানে লাইক তুমি চোৱা হে তোমাৰ ভেজ নন ভেজ দুইতা ফালে মানে বহুত মানে বহুত কিয় কি মানে আছে মানে চাব গলে
হ হয়
ত ইমান কিমান কিমান আমাৰ হেৰি চইচ আছে মানে ভেজ নন ভেজত ননচ কিমান কি আছে আমাৰ ইয়াত আৰু অসমত স্পেচিয়েলি বহুত কিনি পোৱা যায় চ' তুমি অলপ সোটোই যে ভাল পোৱা। আছে নেকি
তেনেকুৱা বাৰু নাই। মানে ধৰ মই খাই থকাৰ ভিতৰত এই দুটা বেছি ভাল লাগে আৰু তেনেকুৱা বেলেগ এনেকুৱা কবলেতো নাই আৰু
দিয়া একো নাই দিয়া ঠিকে। অঁ। আৰু কোৱাচোন তোমাৰ ভেজৰ ফালে কি কি ভাল লাগে?
তাৰপিছত কেনেক ক'ব তোমাৰ কি বুলি কওঁ মই? উম। আছে বাৰু কিছুমান নাই কি বুলি কয় তম অ' আলু চালুয়ে হওঁক বা কিবা সেইবিলাকেই আৰু চবজি তবি সেইবিলাকে বেলেগ ইমান এটা নাই।
বেলেগ ইমান নাই।
হয়।
মানে শাক পাচলি বা চব্জি বেলেগ।
ত সেইবিলাক আছে তোমাৰ শাক চাক ভাল লাগে বাৰু দেই আকৌ তোমাৰ মোৰ কি বুলি কওঁ ৰঙালাও হওঁক। বা কিবা হওঁক এই আৰু তোমাৰ বন্ধাকবি এইবোৰ ভাল লাগে দেই সেইবোৰ।
মানে শাক পাচলি বাহিৰৰ চব্জিবিলাক চব চবজি খাই ভাল পোৱা তুমি।
অঁ' সেনেকুৱা সেইযত মোৰ ভয় হয় সেইবোৰ ভাল লাগিব
ভেজত তোমাৰ মানে ভেৰাইটি বহুত আছে।
ভেজত আছে বাৰু।
নন ভেজত নাই ইমান ভেৰাইটি উ নন ভেজ। খাবলৈ গ'লে চিকেন আৰু মিটন। মোৰ ভেজৰ ফালে মোৰ শাক পাচলি চবে খাওঁ। শাক পাচলি যিমান আছে মই চব খাও ভাল লাগে মোৰ খাই কেনে। নন ভেজত আৰু মানে চব্জিবিলাক চব্জি ৰঙালাউ পানীলাও এইবিলাক খাই ভাল নালাগে মোৰ। জিকা চবজি কি নাখাওঁ। নাই মানে লাইক আগতে আ তাতে মানে কি আছিল পৰিছিল। সদায় মানে দুপৰীয়া চব্জি মিক্স চবজি। তাতে চব্জি মানে ইমান বেয়া বনাইছিল না। তাৰে চব্জি খাই খাই তেওঁ ন
মানে মানে চব্জি বস্তুটোৰ পৰা তোমাৰ এলাৰ্জি। সাল ন
আত্ছা।
ভাল হয়। ৰেচিপি ট্ৰাই কৰি থাকো আমি লাইক চয়াবিন পিছত টফু পনীৰ চে। পান নালাৰ নাম কি না। পহিৰক আমি পুৰা একদম চৰি এককেড বাই নাপাবা। মানে এইফ তটফুৱা ন তটফুৱা ন কে নে। পুৰা একদম শ্লাইচ শ্লাইচ পীচ তাতে চচ বিলাক চচ এড কৰি কিনে বনাই খওঁ। মানে সেইটো নতুন ৰেচিপি মানে খাই ভাল লগা নকৈ
আচ্ছা, মোৰ ঘৰত, অ', মই পনীৰতটো পাহৰিলো বাৰু, মোক পনিৰটো ভাল লাগে দে, ফেভৰিট। মাংসৰ মাছত কি বেছি তোমাৰ পনিৰটো বেছি ভাল লাগে। আৰু তোমাৰ পনীৰটো মানে মই কেঁচা বুলি ক'ব গ'লে তেনেকে বেছিকে ভাল পাওঁ আৰু।
কেঁচা পনীৰটো মোৰো ভাল লাগে দেই।
হয়, সেইটো মানে মজা লাগে কিবা এটা। আৰু সেইটো মানে সোৱাদটো কিবা এটা বহুত বেলেগ মানে দেই ক'ব গলে।
কৰিব পাৰি মানে।
উম, এটো ধৰ এক্সট্ৰিম লেভেলৰ।
আক নন ভেজত কি থাকে নন ভেজত? মোৰ মেইনলি ভাল লাগে লোকেল চিকেনটো। লোকেল মুৰ্গীটো যে মানে ব্ৰইলাৰটো নহয় লোকেলটো, লোকেলটো বেছি ভাল লাগে মোৰ, চবছে ফাৰ্ষ্ট। তাৰ পিছত আমাৰ বেলেগ মতন
চোৱা খাই ভাল লাগে কিন্তু লোকেলৰ নিচিনা টেষ্টটো নাই মানে সেইটোত। মোৰ মতে পাৰ্চনেলি, কাৰণ তোমাৰ এনেকুৱা জানা চিকেন বেছি খাব নোৱাৰি, দুই পিছ মান খালে মানে আৰু টেষ্টলেচ হৈ যায়।
অ', অ', আৰু মুখত একেবাৰে।
আৰু মাটনতটো পুৰা একদম গৰম থাকে না মাটন বা পৰ্কত। তো মানে অলপ চাৰি পাঁচ পিচ খালে মানে একদম মানে মন ভৰি যায় মানে। আৰু খোৱাৰ ইচ্ছাই নাযায়।
কাৰণে লোকেলটো খাব পাৰি।
যিমান দিলে সিমান খাব পাৰি মানে। পুৰা পেট চেট ভৰি কিনে অ', অ', অ', সেইটো খাওঁতে ভাল মানে।
ভাল হেল্ডী প্ৰ'টিন আছে কিন্তু ব্ৰইলাৰত নাই বাৰু
এহ ব্ৰইলাৰত আৰু মানে। বেছি বেয়াহে বেয়া কোনে বেছি আছে।
বেছি আহে এইটোত।
বেমাৰ বেছি আহে হয়তো।
অহ ',
তাৰ লোকেলটো খাই বেছি ভাল লাগে। পিছে মজাকে মানে থাকে ন ৰেচিপি ধুনীয়াকে সেনকো মানে বেলেগে - বেলেগে ৰেচিপি। ৰেচিপিতো বনাই। খাওঁ এইচ তাও
এই মোৰ বাৰু ভালেই একো নাই।
আৰু এটা বস্তু এই যে মাছ।
মাছ
মাছৰ মানে ভেৰাইটি।
ভেৰাইটিজ বহুত আছে কিন্তু তোমাৰ কোনটো বেছি ভাল লাগে?
মোৰ বেছি ভাল লাগে চিঙৰি মাছ।
আচ্ছা।
এই প্ৰণ ফিছ -প্ৰণ ফিছ।
উম ',
চিনি পাইছ নে?
গম পাইছো- গম পাইছো।
এই লভ ষ্টৰ নিচিাক থাকে যে সৰু- সৰু একদম।
উম',
মানে বেছি সৰু নহয় মানে আমাৰ কি হ'ব মানে আমাৰ হাতৰ নিচিনা সৰু।
উম',
উম', সেইটো চিঙৰি মাছ বেছি মানে একদম ফেভৰেট মানে একদম। সেইটো নিচনা বস্তু নাই।
হয়।
চি চ বন বা আঞ্জা বন চ যি বন সেইটো দিয়ে মানে গোটেই ভাত চাত খাব পাৰিব নানে ইমান ভাল নাই খাই কিনে। মাংসতকৈ বেছি ভাল লাগে দইটো।
হয় বাৰু গৰমত বেছিয় মানে বেছি কবলৈ বেছি ভাল লাগিছে গৰমৰ সেইটো।
বেছি ভাল লাগে আৰু তাৰ মানে ঝুলটোতটো কিমান টেষ্টি হয় মানে ধুনীয়া ষ্টেষ্ট এটা আহে মে তাৰে জোলতো। এটা মানে ক য ক খোৱাদল এটা গোন্ধ এটা আহে মানে ধুনীয়া। আৰু গোন্টাটো শুঙিলে মানে মনটো ভৰি যায় মানে ভোক লাগি যায়।
মাংসটো খাই থকা হয় কিন্তু মানে মাছটো মানে কেতিয়াবা হয় ন তেতিয়া মানে সোৱাদটো পৰা মুখত লাগি যায়।
লাগি যায় মুখত আৰু সেইটো মানে মাছত ভেৰাইটি বেছি আছে।
অ হয় বাৰু দেই
তাৰ কাৰণে মানে তাৰ কাৰণে ননভেজ টো বেছি ভাল লাগে প্ৰিফাৰ কৰো মই। মাছত ইমান ভেৰাইটি তামাম ভেৰাইটি তি
হয় হয়
উ অ আৰু কে কোৱাচোন তোমাৰ
এইহে তেনেকে বাৰু কি কৈছিলা?
ভ ফুষ্ট ফুড এইবিলাক খোৱা নাই নে পুৰা হেল্ড খানা
খাও নে হেল্ডি বুলি নহয় বাৰু মই ফাষ্ট ফুডো খাওঁ সেই ইমান এটা নহয় তেনেকুৱা মোৰ ডেইলি লাইফৰ ৰুতিনত নাই দেই সেইবোৰ কেতিয়াবা হঠাৎ ফ্ৰেডছৰ লগত গ'লে খোৱা হয়।
গীটৰ হঠাৎ
হয় কেতিয়াবা একেবাৰে আৰু ক'ব গ'লে একেবাৰে কম।
একেবা ৰকম
অ
ফাষ্ট ফুড তো মানে আহি যায় দেই দেইলি হোটেলত মোৰ। এতিয়ামানে এতিয়াতো ঘৰত আছো মই ঘৰত থাকো এটোয়া ঘৰ এটো ঘৰ পেলাই সন্ধিয়া লগৰ আমি আছো চাৰি পাঁচজন আমি একলে ওলাই যাওঁ ফুৰিবলৈ ফুৰি- ক'তবা চিঙৰা টিঙৰা চব থপ ৰোল চোল মম'জ এইবিলাক খ নি য আকৌ মানে এনেকুৱা তাতে হয় ন সদায় আমাৰ মানে ক্লাছ্ চ্লাছ শেষৰ খন দিয়া সময়ত ক্লাছ শেষৰ পাছত লগৰ বিলাকৰ লগত যাওঁ অলপ চা তা খাওঁ খাই কিনে ওচৰতে তোমাৰ পুচকা মম' বা বেলেগ- গৈ মানে ফাষ্ট ফুড দোকান বহুত। ফালে মোৰ কিন্তু হোষ্টেলৰ বাহিৰতে আছে মানে।
হ
ত মই তাৰ পৰা খাই থাকো তাৰ পৰা ফাষ্ট ফুড মানে দিন দেইলি ৰুটিয়া চলি থাকে মাজে মাজে এনেকুৱা ৰাতি মানে চাওমিন খাই দিও ফুল প্লেত চাওমিন খায়ে টোপনি মাৰি দিও আমি।
ভাত নোখোৱা মানে আৰু ন।
নাখাওঁবে আৰু হৈ যায় মান অলপ এনেকুৱা আছিল। চুবিধা নাই। আচ বনাব সময় নাই খাবলৈ মন
উম আৰু হোষ্টেলত থাকিলে প্ৰায় হয় এইটো
প্ৰায় হৈয়ে যায় আমাৰ।
নাই জানো আমিও জানো ন আমিও আছো এনে
তাকে তাকে। আমাৰ আগতে যেতিয়া আমি নতুনত আ হেল্ল' মানে তই তাতে গুচি যা নতুন ন পাৰিবা নাই আমাৰ ৰুমটো বহুত দূৰত আছে। ইউভাৰ্চিটি কেম্পাছৰ পৰা বহুতে দূৰত মানে। কিলোমিটাৰ মান দূৰত এটা গাঁও এটা আছিল। এই গাঁও এৰিয়াত, আমি আমাৰ ৰুম লৈছোঁ। হেল্ল'। তিনিজন লগৰ আমি গৈ থাকোঁ, আমি চ', ৰাতি, মানে, দিনত ভাত টো হৈ যায়। ওচৰ-পাজৰে হোটেল-চোটেল আছে। খুলি যায়, খাওঁ তাতে কিন্তু, গাঁও এৰিয়া কাৰণে, ৰাতি, মানে তাতে, হোটেলটো নুখুলে, মানে অলপ দূৰলৈ যাব লাগে, লাইক এক কিলোমিটাৰমান, এনেকে দূৰত যাব লাগে, খাবৰ কাৰণে কেতিয়াবা কেতিয়াবা মন নাযায় কিলোমিটাৰ দূৰত, ভাত-ভাত খাব যাম আমি। এই ব্ৰেড-চপ পাই, দুটা ব্ৰেড-চপ কিনি লৈ আহোঁ। ব্ৰেড-চপ খাই, টোপনি মাৰি যাওঁগে মানে, এতিয়া মই ভাবোঁ, মানে, অ', কেনেকুৱা দিন আছিল আমাৰ
আহ নাই, ভালেই বাৰু। একো নাই।
বাকী চব ডাঙৰ চব নকৰিলেও, পইচা প্ৰতি সপ্তাহ হওক অলপ ফুৰিব যাও ফালে। চব টাইপৰ বস্তু টেষ্ট কৰো। ছাউথৰ পৰা নৰ্থ, ছাউথ
চব মানে উম।
এ তোমাৰ কথা। তোমাৰো লাই এনেকুৱা মানে কিবা বস্তু আছেনে, যোনটো তোমাৰ খোৱাৰ মানে বহুত ইচ্ছা মানে, বহুত মন?
তেনেকুৱা ধৰ গ'ল এইটা ইমানটা নাভাবোঁ মই নাই ডেইলি লাইফত যি আহি আছে, যি পাইছোঁ সেইটোকে আৰু।
মোৰ মানে হেৰি কি বুলি কয়, চি-ফুড খোৱাৰ বম ইচ্ছা।
চি-ফুড, মোৰ ইমান এটা ইণ ইণ্টাৰেষ্ট নাই বাৰু, দেই
আৰু, চি-ফুড খোৱাত, মানে মানে, আজিলৈকে একেবাৰে খাইছিলোঁ। মানে, কেকুৰা-চেকুৰাটো খাই থাকোঁ মাজে-মাজে আমাৰ খেতি-বাতিত, মানে, বানপানীৰ সময়ত, কেকুৰা ধৰি খাই থাকোঁ। আমি পাই যাওঁ, আৰু, এ তোমাৰ, হেৰি, অক্টোপাছ খাইছিলোঁ একবাৰ। উৰিষ্যা গৈছিলোঁ তেতিয়া আৰু এতিয়া মানে আৰু ফৰমাইছ ছা মানে খাই মানে ধুনীয়া লাগিছে মানে পুৰা একদম মানে টেজটো মানে অলপ ক্ৰাঞ্চি টাইপৰ ভিতৰখিনি মানে কি বুলি ক'ল কোমল মানে ভিতৰত মংসৰ টুকুৰা বাহিৰৰ পৰা ক্রাঞ্চি আছিল পৰ্কৰ নিচিনাই তাতকৈ বেছি বে নি কিন্তু নিচিনা ভ ভিত কোমল বাহিৰৰ পৰা একদম ক্ৰিছপি মানে ক্ৰানঞ্চি একদম ত অক্টোচ এটা লৈছে লৈ গ'লে আমি কিনিলো কিনাৰ পিছত সেইটো তোমাৰ পুৰা একদম ডিপ ফ্ৰাই কৰিছিল মানে।